হেল্ল',
হেল্ল' অ, কি কৰিছা?
শুনিছা এয়া আছোঁ এনেই আগফালে, তুমি কি কৰিছা?
মই কি কৰিছা মানে অ, এই আগফালে এতিয়া ওলাই আহিছোঁ আৰু।
অ, এফালে বতৰ কেনেকুৱা এফালে?
উম, এই বটৰটো বৰ্তমান ভালেই দেই তোমালোকৰ ফালে?
ভাল নেকি? আমাৰ ফালে বেয়া তোমাৰ গাজনি মাৰিছে বতাহো মাৰিছে।
অ, বৰষুণ দিব দিলেতো ভালেই আৰু ইমান গৰম পৰিছে দিনটো
অ, সেইটো এতিয়া বহুত ঠাণ্ডা পৰিলে দেই বতাহটো মৰা।
অ, ইয়াত নাই মই আগফালে ৰখি আছোঁ আৰু আগফালে ৰখি আছোঁ মানে এতিয়াহে ৰৈছোঁহি বাৰু আজি দিনটো মানে। তোমাৰ সেই এক্জাম আছিলে যে এক্জামৰ পৰা আহি পেলাই এতিয়া সেই উ, মুখ হাত ধুই পেলাই আকৌ তোমাৰ আলহী আহিছিলে মাৰ মামাৰ ঘৰত।
অ,
তাহতক সেই তাৰ পিছত যোৱাই পেলাই আকৌ লগৰ কেইটা আহিলে। আকৌ সেই অ লগৰকেইটাৰ লগত কথা পাতি মেলি হা? এ মামাহত নেকি? লগৰকেইটাই এনেই সদায়
অ, ওলাই আহা?
অ, তাকে সেই ৰৈ আছিল আক মই আগবঢ়াবলৈ যাওঁতে মামাহঁতক।
অ,
তাহাঁতে ৰৈ আছিলেেইকাৰেহ তাহাঁত কথা পাতি লগা হ'ল ভাগৰ লাগিছে ন দিনটো ইমান গৰম আজি মানে কলেজত। পূৰা আমাৰ প্ৰেক্টিকেল আছিলে। তাৰপিছত আৰু সেই অহা যোৱা কৰি মই ঘূৰি আহি পাওঁতে প্ৰায় তোমাৰ চাৰি পাঁচটা মানে বাজিলেগে।
বহুতেই হ'ল তাৰ পিছত সেই উম, তাৰ পৰাৰা আহি পেলাই তোমাৰ সেই আকৌ, মিস্ত্ৰীও লাগি আছিলে ঘৰত তাৰপৰা মানে মস্ত্ৰী স আন্ধ হৈ গল, কাৰণ সেইডোখৰ লাইট নাছিলে তাৰ পৰা সেই লাইট জলাই তাহতৰ অকমান দেখাই দিলোগে ৰাইট চাইট তাৰপিছত, আকৌ সেইডোখত কৰিম বুলিলি তাৰপিছত এই দেৰি হ'ল আৰু চাই অলপ আহি পেলাই সেই মুখা চোখা ধুই মেলি তাৰ পিছত এতিয়া সেই ল আহি তোমালৈ ফোনটো লগাইছো, অ মো ফোনটো কৰো নেকি ভাবিছিলো আৰু তুমি কৈছা
অ ', অ', তাকে, এক্জাম কেনেকুৱা হ'ল
এক্জাম ঠিকেই বাৰ দেই, ঠিক ঠাক হৈ আছে ঠিকেই
তোমাৰ কোন জেগাত আছিলে আই টিখন
আই, টি, আই, শিমলু গুৰি
শিমলুগুৰি কিমান দূৰ হয়?
শিমলুগুৰি তোমাৰ ইয়াৰ পৰা প্ৰায় চেভেণ্টি টু হয়, মোৰ কমপ্লিট আপ ডাউন মানে, এনেই তোমাৰ থাৰ্টি কিমান মানকৈ পৰে
অ',
মানে, শিমলুগুৰি তোমাৰ এনেই মেইন ৰাস্তাইদি যদি যাওঁ মানে, শিৱসাগৰ হৈতো যাব লাগে মেইন ৰাস্তাটোতো ফালে পৰে হৈ তেনেকে গলে, তোমাৰ যথেষ্ট দূৰ পৰিব কিন্তু মই তোমাৰ মানে সেই উম, মই তোমাৰ সেই আমাৰ ডিমুৰ পৰা পোনে পোনে ডাইৰেক্ট ৰাসা এটা আছে মানে, সেইটো ডাইৰেক্ট তোমাৰ একদম বিজি ৰোডত শিৱসাগৰ তোমাৰ, অ নাইৰা দ্বীপুৰ আগত মুখ আগৰত এটা মানে, হেৰি আছে তোমাৰাই চস্তা এটা হল চোণপুৰৰ ওচৰত লাগে মানে এইটো
বহুত চৰ্ট হয়, আৰু ভাল কৰিলে আজিকালি ৰাস্তাটো একদম চিধা ৰাস্তা মানে তোমাৰ অ', ডিমুৰ পৰা একদম পোনে পোনে ডাইৰেক্ট হাত লাগে অ ত ইমান খিনি মানে ঘূৰিবালাগে, যথেষ্ট কমি যায় মই এটা শিসাগৰ ডিমৰ পৰা শিসাগৰ হৈ তোমাৰ আকৌ আহি, চণপুৰা পাও মানে শিমলী মানৰ যথেষ্ট দূৰ হৈ যায় ত তালৈ মানে, মোৰ তম কমাইক মইোননুৰতলৈাই তাৰপিছ আৰু শিমলুৰি পাই যাওঁগ আৰু, সটো চিা ৰাসা
হয়, ৰাস্তাবোৰ ভাল
উম ৰা্তটোাল অলপ অলপ মাজতে বেয়া আৰু অলপ চলপ তমাৰ বেয়া মানে, কি হয় ডাৰ ডাঙৰ গাড়ীবোৰ সফালে চলাই দিয়ে ব্লগে আসা যায় বহি যায়, থকা ডাঙৰ ডাঙৰ ৱেনঞ্চি গাড়ীবোৰ এইফালে গুচি আহে আৰু নদী যথেষ্ট খন আছিল নদী এখন দুখন মান আছে, সেই এডোখ আঠডোখত মানে ব খিনি ব্ল দিলে, আচল ব্লক দিব নালাগে, সটোৰেক্টকা কৰি দিয়া হলে তেওঁলোকে তেতিয়াানে বস্তুটো বহি নগ'লে এতিয়া ব্লক দি দিয়াৰ কাৰে সেই বস্তুটো মানে বহি যায়, পৰা তত বাট হৈ পানী হৈ যায় গান গানৰ গাড়ীবোৰ যাব নাই এতিয়া
অ', নেই তোমাৰ ব্লকটো নিদিলে, ইটো ৰাস্তা বনালেও তোাৰ ডাঙৰ ডাঙৰ গাড়ীবোৰ যদি চলে ন তেওঁ ৰাস্তাটো ইমান ভাল হৈ নাথাকে, বেয়া হৈছোয় আমাৰ ধৰা তেনেকে মানে ৰাস্তাটো বেয়া হৈ গ'ল, এতিয়া তেল ওলাইছিলে মানে এইফালে ন কছাৰিফালে এইফালেদি কনিবা গৈছিলে মানে, আৰু সেইফালে
উম বেয়া হৈ যে, বাট মানে সেইটো তোমাৰ উম, সেইটো মানে তোমাৰ যদি বনাই থকা তেতিয়া মানে, ইমান মানে সেই বস্তুটো ভাগিহে যায় কিন্তু ব্লগতো তোমাৰ বহি যায় ভিতৰলৈ বহি গ'লে মানে সেইটো আৰু উঠাব নোৱাৰি ন ওপৰলে, আৰু তাৰ ওপৰত লগ পাৰ দিলেও দিগদাৰ হয় ত' মানে কি হয়, সেই ৰাস্তাটো ভাগি গ'লে সিমানেগদা নহয় অলপ অলপ ওপৰতো যদি ভাগি যায় কিন্তু সেই তাত এনেকুৱা হৈছে তোমাৰ একদম চকাৰ লিকটো বহি গৈছে মানে
অ'।
আৰু সেইডোখৰত যদি মানে সৰু গাড়ীখনো যদি আমাৰ এতিয়া চকীয়া যোৰ ঘৰুৱা আছেই সেইবোৰ এইালে যাব নোৱাৰা অৱস্থা হৈছে মানে কাণ এটা চাইট উঠি গ'ল তো ডাঙৰ চকাবোৰ পৰি পেলাই সেইকাৰণে তোহতৰ বাম্পাৰ লাগি যাব। তেনেকুৱা হৈ গৈছে সেইটো কাৰণে মানে সেই ইটো ৰাস্তা দিলেতো মই অলপ অলপ ভাল হয়। তেতিয়া তোমাৰ বনালে তেতিয়া পকেটকে বেয়া নহয় কিন্তু বব্ল'গতো তোৰ ভালকে বনালে বহি যায়েই ব্লগটো যেনেকুৱা দেখিছোঁ মই প্ৰায়ে ব্লগটো বহি যায়।
মাৰ ফালে তোমাৰ ব্লগে আছেহি। এইবোৰ মানে ওখৰ চাপৰ এনেকুৱাই হৈ আছে আৰু। তোমাৰ যদি বালিটো অলপ বেছিকে দিয়ে তেতিয়া ইমান নহয় বাৰু।
আচ্ছা।
উম আমাৰ ফালে আছে ৰাস্তা ব্লক দিয়া ইমান বেয়াকে বনাই থৈছে মানে এইবোৰ পাল মাৰে বহুত
সেয়াই ব্লক দিয় ৰাস্তাবোৰ অলপ মানে প্ৰায় ভিত ভিতৰ ৰাস্তা ব্লক দি পাৰি দিছে ভিতৰ ৰাস্তা ফালে ব্লক দিবলৈ দিছে ত ভিতৰ ৰাস্তা মানে ব্লক দিলে মান য'ত মানে হেভি গাড়ী নচলে তেনেকুৱা জেগাত পাৰি কিন্তু হেভি গাড়ী চল জেগাত যদি ব্লকৰ ওপৰত হেৱীকে চলাই দিয়ে তাৰ মানে বহি যায় আৰু ৰাস্তাটো
উম বহি যায়।
উম ভংকে কথা ঠিক। কৰ সেইফালে সেইফালে তোমাৰ এনেই মই যিটো ৰাস্তা ৰাস্তাত যাওঁ সেইটো ৰাস্তাটো ভালেই যথেষ্ট ভাল ভিতৰুৱা ৰাস্তা তোমাৰ গাঁৱলীয়া লেবাৰ মানুহ থাকে মানে তাত বঙালী মানুহ মানুহসকল থাকে বঙালী মানুহবোৰ তেওঁলোকৰ মানে বাগান আছে তাত এ তেওঁলোকে চাহপাত তাহপাত তোলে ভালেই দেখিবলৈ এনেই তোমাৰ ফুৰিবলৈ যাবলে মানে বৰ ধুনীয়া ৰাস্তা এনেই ওলাই যাওঁ বুলি কলে অ', উম কিন্তু মই অ', কিন্তু এটাৰ কাৰণে বেয়া তোমাৰ যদি কেতিয়াবা মানে অকণমান অলপ ভিতৰুৱা জেগা ন ঘপকে গাড়ী এখন মানে পাবলৈ অলপ দিগদাৰ হয়।
অহ। তোমাৰ কিবা কাৰত যদিলে অলপ অসুবিধা ন এই খন একে।
কিন্তু ঘৰুৱা় গাড়ীএখন আক ঘপক ৰখাই দিবলৈ ভাল নাপাব নম ৰাতি বেলি নে কেনো কিবাটা দিগদাৰ হয়। আমি। অ', কিন্ত সেই ৰাস্তাটো মানে বৰ্তমানয়ত এতিয়া তোমাৰ বেলেগ গাড়ী চলিব পাৰে কাৰ সেইফালে তোমাৰতিয়া খ হঁতৰ তোমাৰ জংচন খুলিছে ডাঙৰকে বনাইছে। ৰাস্তাটোৰ মাজতে ট্ৰেইনৰ হেৰি হয় ষ্টেচন ত গতিক তাৰ মে আম এতিয়া সুবিধাই হব ওচৰ আম নহলেই আমিতো এনে শিমলু যাব লাগে। ৰেল ষ্টেচনৰ কাৰণে এতিয়া যদি খৰাহাত টো বনাই দিয়ে ত' মানে আমাৰ গোট ডিমু অঞ্চলটো আমাৰ তাত আমি যাব পাৰিম ডিমু অল শিৱসাগৰতো শিৱসাগৰ ভাল মানে শিৱসাগৰৰ তোৰ টৰাই পৰা আছেই যাওঁচোন। কিন্তু ডিমাৰ অঞ্চলটো আমাৰ এই দেয়াখখন নাছিলেই প্ৰায় ডিমনি তাইৰ ভিতৰ খিনি আমি ডাইৰেক্ট এতিয়া খোৰা হাতলৈকে তাত যাব পাৰিম। এতিয়া যদি সেই ৰাস্তাতটো অলপ গাড়ী চাডী মটৰ কিবা কিবি চলাই দিয়ে ভাল লাইন গাড়ী তো আমাৰ সুধা হ'ব মানুহ বোৰ।
উ, উম আৰু খৰা হাতৰটো বনাই দিলে মানে বঢ়িয়া হ'ব আৰু মোৰ হিচাপত। সেইটো কাৰণ মানে জংচন টো আৰু এতিয়া বনাই আছে মানে চব ৰেল নৰখে তোমাৰ ডেমু খন ৰখে আৰু এখন দুখন ৰখিছে ডাঙৰ ডাঙৰ ইমান বেছিকে ৰখা নাই।
অহ।
তেনেকুৱা, তেতিয়া মানে কৰ'বাত আমি গ'লে ধৰিলোৱা, আমি তাতে এৰি থৈ যাব পাৰিম।
অ', অ'।
আজি খোৱা বোৱা কৰিলা?
খোৱা বোৱা নাই, এতিয়া সেই মানে পানী এগিলাচ খাই ওলাই আহিছো আৰু অকমান এইফালে। এইডোখৰলৈকে, বননিতে খোজকাঢ়ি আছো।
অ'।
তুমিহ কৰিলা খোৱা বোৱা?
অ', মই চা খালোঁ।
চাহ খালা, আৰু বেলেগ লগত একো নাইখোৱা নেকি?
লগত আৰু কিনো আৰু বিস্কুট, পপ এনেকুৱা কিবা কিবি আৰু
অ', বিস্কুট পপ খালা ন, আচ্ছা।
অ'।
উ, উ, তাকে, আৰু? অ'। উ, উ, এতিয়া?
এয়া তোমাৰ বৰষুণ আহিলেই আৰু।
বৰষুণ আহিলেই নি?
বৰষুণ আহিলেই দেহ। অ'। ইয়াত নাই। সেইফালে যাব। আজিকালি আৰু জেগাই জেগাইহে দিয়ে। তোমাৰ এইডোখৰত দিব ধৰা, অকমান আগত নিদিয়ে।
অ', আজি মানে মই তোমাৰ যাওঁতে, ইয়াৰ পৰা কলেজৰ লৈ যাওঁতে। তোমাৰ, ইয়াতো পুৰা ৰ'দ দেই, মই যেতিয়া ওলাই গৈছো। পূৰা ৰ'দ দিছে। অ', ওলাই গৈছোঁ তোমাৰ মানে তোমাৰ হেৰি হ'ল নহাত মান পোৱাগে নাই।
নহাত তে মান অলপমান পাৰ হৈ গৈছে, তোমাৰ বতৰটো মানে দা ৰদটো নাইকিয়া হৈ গ'ল। ৰ'দতো নাইকিয়া হৈ গ'ল, লগালগ বৰষুণ দি দিলে। হাউবকে, মই বোলো অ', কি হ'ল বোলো ঘপককে বৰষুণ দি দিলে মই মানে, কিন্তু সেইডোখৰ পৰা তোমাৰ অকমান জাষ্ট মানে আও। তোমাৰ ধৰি লোৱা খুব বেছি মই দুশ তিনিশ মিটাৰমান গলো আৰু অলপ অলপ মানে চিপ্‌ চিপ্‌কে বৰষুটো দিছে আৰু। কিন্তু ওপৰত নীলাই হৈ আছে আকাশখন ধুনীয়া কিন্তু, সেই চিপ্‌ চিপ্‌ বৰষুণ দিছে অলপমান সেই কণে যি বৰষুণ দিলে আৰু তিনিশ মিটাৰ মান। তাৰপিছত আকৌ তোমাৰ।
অ'।
তেনেকুৱা।
অ', এতিয়া ও হাৱাটো মাৰি আছে। অ'। হাৱাটো মাৰিলে বৰষুণটো উৰুৱাই লৈ যায়। ইমান নিদিয়ে ধৰা। এতিয়াহে কম গ'লেই আৰু বৰষুণ। এনে অকমান দিলে।
সেই ৰাতি বৰষুণটো, তাকে ৰাতি বৰষুণটো লাগে দেই নহ'লে মানে টুপ। পনিয়ে নধৰেচোন। বৰষুণটো দিলেহে অকণমান মানে শুব পাৰি ইমান গৰম পৰিছে নহয়।
গৰম পৰিছে যোৱা ৰাতিও দিছিলে, সেইফালে দিছিলে নেকি?
যোৱাৰাতি এইফালে দিছিলে নাই জানো মই ৰাতি হ'লে গম নাপাওঁ, মানে শুই দিলে।
অ'।
এনেই গম পাওঁ আৰু। ৰাতিপুৱা তোমাৰতো ইমান দেখা নাই।
নাই দেখা ন? আমাৰ এইফালে দিলে, বহুত তোমাৰ গাজনিও বহুত ডাঙৰ ডাঙৰকে মাৰিছে। আমিতো সাৰপাই আছো আৰু, ক'ত শুব পাৰিবা ইমান গৰমখনত। সেইবুলি ইমান ঠাণ্ডা পৰা নাই, গৰমটো একেভাগেই আছে। বৰষুণ দিছে যে।
একেৰাহে অলপ যদি বৰষুণ দিয়ে অলপ দেৰি তেতিয়াহে হব মানে নহলে ওপৰত টিংখনটো গৰমে হৈ থাকে ন ভিতৰতো টিংখনত বৰষুণ পৰি পৰি ভিতৰৰ গেছটো কাৰণ আমি ৰাতিটোত গোটেই দৰ্জাবোৰ মাৰি দিওঁ। তো গেছটো সোমাই থাকে ভিতৰত গৰম হাৱাটো।
কমাই থাকে।
যদি গিলাছবোৰ খুলি দিওঁ আৰু তেতিয়া অলপমান অকণমান ঠাণ্ডা পৰিব।
ঠাণ্ডা পৰা, সেইটোৱে। অ' দেউতাই গৈছিলে এ অলপ আগত আহি পাইছেহি এতিয়া এই আজৰি হৈছে আৰু, অ'।
বাৰু তেতিয়াহ'লে ন মাহঁতে আছে আছে আছে, অ'। দিয়া ঠিক আছে, ঠিক আছে অ'।